হেল্ল' হেল্ল'
শুনি আছা হেল্ল' শুনি আছা
হেল্ল'
আবে মই শুনি আছোচন
আহ হেল্ল'
উম ক
হেল্ল'
হাঁ
পাতটো লাহে লাহে আহি আছে।
এইটো চাউন কমোৱা আছে নেকি
হেল্ল'
অ মানে মোৰ তাত ক্লিয়াৰ আহি আছে চোন
মাতটো ভাঙি ভাঙি আহি আছে বে
নেটৱৰ্ক ইছু নেকি এতিয়া শুনা পাইছা
হেল্ল'
উম ক
শুনি আছ
অ শুনি আছো।
তোৰ চাউণ্ড টো চন কি হল বে
আহ হেৰি কিবা গম নাপাও নেটৱৰ্ক নেটৱৰ্ক ইছু হ'ব পাৰে
হেল্ল'
হেল্ল' হেল্ল' হেল্ল'
কি কৈছা
হেল্ল'
আহ অই ভাত খালি
হেল্ল' শুনি আছ
আহ অ শুনি আছো
হেল্ল'
ক
চালি ভাত ভাত খালি কি খালি কেহেদি খালি
বাকী ভালে আছ ন
ভাল ভাল তোৰ কেনে খবৰ
অ কালি যাব লাগিছিল নহয় তাতে
কালি অ পাৰি
জামদে শিলং
অ হ'ব কথা নাই ত বাৰী উলাবী গোতেই কেইটা ৰাতিপুৱা ভাতেই আৰু ব্ৰেকফাষ্টত সেয়ে খাম ও মই
মই খাম এ ৰ ব্ৰাছে কৰা নাই এতিয়া উঠিছোঁহে
কি ক ইমান লেট এটাই বাজেইছোন এতিয়া
তই কথাখিনি শুনা পাইছ মই একো শুনাই পোৱা নাই বে মই এনেই বকি আছো
মই শুনা পাই আছো
টেলিগ্ৰামটো খোলচোন মেছেজ দিছোঁ
নেটৱৰ্ক ইচু চাগে
বাকী কি কৰি আছোঁ এতিয়া
এ মই এনে আছিলো ৰ বহি
অ অ অ
তই
ঠিকে আছে দে
আহ
জিম যাবি ন আজি
জিম জাম
অঁ কেইটাত যাবি
চাৰিটাত ওলাবি
আজি কি মাৰিবি
আজি চ চেষ্ট্ৰছে
মোৰ চে চ আছে বে আজি
উম উম এইটো এনে গৰম দিছে দে
কি ক
বাকী আছো ৰ ঠিকে থাকে
আহ
তোৰক
বত খানা এটা খাব লাগিছিল ব ধুনীয়াকে মিলি জুলি লগৰবোৰে ভাল এটা জোগাত গৈ
অ খানা খাব পাৰি অলপ ঠাণ্ডা মানে বতৰ হলে
ক'ত খালে ভাল হয় তোৰ মতে
মোৰ মতে জাগা আছে বহুত চন্দ্ৰপুৰ চাইডে যাবা পাৰি কপিলি চাইডে যাবা পাৰি পিকনিক স্পট
শ্বিলং চাইদ যাব পাৰি
আহ শ্ৰীডঙৰ ফালে যাব পাৰি
তাতে ভাল ভাল ধুনীয়া ধুনীয়া হেৰি আছে ৰিজৰ্ট কেইখনমান আছে তাতে গৈ এনেকে থাকে
অ সেইটোৱে পাৰি
তইত হেৰি কি কয় চান্ডে মানে যাব পাৰিতো চানডে যাওঁ নেকি চানডে গৈ মানডে থাকো টিউজডে আহি যাম ৰাতিপুৱা।
অঁ অঁ সেইটোৱে। ওলালে হ'ল চবেই।
গ'লে বাইকতে যাব নে গাড়ী লৈ যাওঁক কোনোমতে কি ভাল হ'ব।
বাইকত গেলে
গাড়ীত তেল তেল বেছি খাব কিন্তু বাইকত অলপ কমতে হৈ গ'লহেঁতেন। খালি বৰষুণ দিলে বাইকত দিগদাৰ বেলেগ কেছ নাই।
গাড়ীত তেল প্লাছ ট্ৰল গেটৰ পইচা।
চাওঁ আৰু কি কৰোঁ। উম, বাইকতে যাব পাৰি।
অঁ গাড়ী মাইলেজ কিন্তু কিমানমান দিব তোৰখন, থাৰ্টিন ফৰ্টিনমান দিব না? তেতিয়া তোৰ সেই হিচাপত তেলটো ভৰাই লৈ গ'লোঁ হয়। আৰু চহৰে তহৰেতো দূৰ আছে তে তিয়া হ'লে কিমান লাগিব দুই, পোন্ধৰ দুই হজাৰ মানৰ তেল লাগিব চহৰতে যদি আপ- ডাউন মাৰো।
অ দুই হাজাৰ মানত হৈ যাব আপ-ডাউন মাইলেজৰ ওপৰত কথা এতিয়া।
তাতে তোৰ খোৱা বোৱা মিলি পেলাই তোৰ হৈ যাব, ৰিজৰ্টতটো লাগিব ৰুম দুই হাজাৰ মান যাব দুদিন হ'লে চাৰি হেজাৰ। পইচা ভালেখিনিয়ে লাগিব এজনৰতো তিনি মানকে উঠালে ধুনীয়াকে দুদিনত থাকা খোৱা চব হৈ যাব।
এই গুৱাহাটীৰ বাৰিষা বতৰ নমালে এতিয়া আকৌ বানপানীৰ চিজন আহি আছে।
অ দে বানপানীটো হৈয়েই।
গুৱাহাটীত আকৌ এতিয়া বানপানী হ'ব আমাৰ এইখিনিতো পানী উঠে আজিকালি।
অ অ তাতো এইকেইদিন নতুনকে উঠা হৈছে নে? সেইটোৱেটো পানীত আৰু
এই গুৱাহাটী গোটেই গুৱাহাটীখন এতিয়া লাহে লাহে ডুবি যাব আৰু। চিজন আহি আহি আহি গৈছে পুৰা।
অ সেইটোৱে কিছুমান জাগাতটো আৰু
উম পানীৰ কাৰণে ইমান সমস্যা ন এইফালে, বানপানীও হৈ থাকে।
পানী বাপৰে পানী নাইয়ে গুৱাহাটীত আজিকালি।
নাওঁ এখন এখন ৰাখব লাগা হৈছে গুৱাহাটীত গাড়ী ৰাখাতছে
আমাৰ ইয়াতো আজিকালি পানী হোৱা হৈছে, আগতে ইমান নহৈছিল আজিকালি অকমান বৰষুণ দিলে নালাকিটা জাম লাগি গোটেই পানী লাগি যায় পানী হৈ যায়।
অ তথাপিটো ত হঠাতে হোৱা হৈছে।
সেইটোৱে‌ সেইটোৱে আৰু তোৰ ৱায়লেছতোটো গোটেই এক ককাল পানী তাতে তো যাবই নোৱাৰা বাছ চাছ ৰখিয়ে যায়।
বৰষুণ দিলে পানী উঠি যায়।
ব্ৰিজ হোপা বনাই আছে এইটো কাৰণে কিবা এটা কৰিব লাগে চৰকাৰে।
অ সেইটো হয়।
ৰ'দো দি থাকিব বানপানীও হ'ব বেলেগ জাগাত যাব ইচ্ছা যায়। শ্বিলং তিলং এ ভাল সেইকাৰণে গৰমৰ দিনত গুৱাহাটীত থাক কইনাদিয়া শ্বিলংত এটা ঘৰ কিন, গুৱাহাটীত যেতিয়া বানপানী হয় ৰ'দ দিয়ে গৰমৰ দিন আহে তেনেকে শ্বিলং গুচি যা, আকৌ ঠাণ্ডা দিন পৰাৰ আগে আগে আহি যা।
সেইটোৱে তাৰে কিছুমান জাগাত মজা ঠাণ্ডা ন।
সেয়াই আৰু কি ক'ম আৰু বাকী।
অ তেনান অ তাতেই তেন
বাইক চাইক চলাবই নোৱাৰাই হৈ গৈছো আজিকালি ইমান ভাবিব লাগে গাড়ী বাইক। গাড়ীৰ কথাটো আৰুএ নকওঁ।
এ মাইলেজো যাব দিছে আজিকালি।
তে
উম
হ
এই কলেজ চলেজতো বন্ধ হয়, এতিয়া এইকেইদিন এনেই ঘৰতে পঢ়ি আছোঁ আৰু। ক'ৰবাত যাব লাগিছিল, ভাবি আছো আইতা বা ঘৰতে যাওঁ নিকি অলপ। ফুৰি চোৰি আহোঁ, থাকি আহো কেইদিনমান। এতে ধৰ কি কৰি থাকিম। বাইকখন লৈ যাওঁ বুলি ভাবি আছো ৰ, ঘৰৰ পৰা এতিয়া নিদিয়ে নহয়। বাইকখন নিলে যত মনজাই তাতে যাব পাৰিলো হয়। ধুনীয়াকে লগৰকেইটাৰ লগত।
নোৱাৰ বাইক লৈ যাব।
কি কৰোঁ এতিয়া তাকে মনে মনে লৈ যাওঁ নিকি বাইকখন।
অ লৈজা, নহলে ঘৰত পাৰ্মিচন নিদিব ঘৰত সুধিলে আৰু।
ক'লে আৰু পিছত আৰু গম পালে কথাটো বেয়া হ'ব, ঘৰত আকৌ গালি খাম, পিছত বাইক চাইক
অ সেইটো হয় বাৰু।
কি ইণ্টাৰ্ণশ্বিপো ষ্টাৰ্ট হ'ব মোৰ এতিয়া, ক'ত কৰোঁ তাকে ভাবি আছোঁ ৰ।
ষ্টিকাও
তোৰ মতে ক'ত কৰিলে ভাল হয় ইণ্টাৰ্ণশ্বিপ? ওচৰতে কৰ'বাত চিনাকি আছে নি তোৰ? তেতিয়া তোৰ তা যদি মই পাই যাও, তেতিয়া তোৰ ওচৰত হলে ভাল আছিল সুবিধা হলে মোৰ। বেছি দূৰত হ'লে আৰু অলপ দিগদাৰ হয় না। এ ৰদ দি থাকে তাতে জামৰ কথা আছে, ট্ৰেফিক এগজাম
এ চাই ল এতিয়া ক'ত কৰা ভাল।
চিনাকি'ত পালে ক'বিচোন, মই এনে বিচাৰি আছোঁ মানে ইণ্টাৰ্শ্বিপৰ কাৰণে। কলেজৰ পৰা মানে কৰিব দি আছে আৰু।
অ হ'ব হ'ব।
আচাইনমেণ্ট উপাব দিছে এতিয়া।
আচা আমাৰো এছাইনমেণ্ট দি ৰম কালি।
বাকী আই টুৱেণ্টি গাড়ীখন কেনেকুৱা লাগে বে।
আই টোৱেন্তিখনটো মজা লাগে।
অ বেয়া হৈ যায়, কিন্তু গাড়ীটো দেখোন বৰ মজা লাগে, পুৰা মডিফাই কৰোৱা আছে।
অ সেয়াখন বঢ়িয়া নাই কিন্ত দে।
এনেকুৱা এখন গাড়ী নিজৰ থাকিলে কি মজা আছিলে হয়, আই টুৱেণ্টিখন কি চাল লাগে দামো বেছি নহয় হে।
অ এইটোৱেটো ইমান কম দামত ইমান মজা গাড়ী।
পূৰা মজাকে ঘূৰি থাকিব পাৰিলোঁ হয় ডেইলি।
অ সেইয়াই।।
আজিকালি গাড়ী ওলাব অশান্তি লগা হৈছে, গুৱাহাটীত ইমান জাম চবফালে।
উ সেইটোৱে স্কুটি বাইক এদি ঘূৰাই ভাল।
কেনিও যাব নোৱাৰি। গাড়ী নিলেও প্ৰব্লেম একোৱে কৰিব নোৱাৰে হৈ গৈছো, অশান্তি, ঘৰত থাকাই ভাল।
খোজ কাঢ়ি আৰু ক'ত যাবি ৰ'দত ঘৰতে থাক ন।
তাতে তেলৰো হুপাপাও ইমান মিক্স দিয়া হৈছে আজিকালি ইঞ্জিনত এইফালে এফেক্ট পৰে। একদম চবফালেদি বিপদ আহি গৈছে মানে কি ক'ম আৰু।
সেইটোটুৱেণ্টি পেট্ৰল ন টু থাউজেড টুৱেণ্টি থ্ৰ গাড়ীত।
সেইটোৱে বেয়া, আই টোৱনেটি টোৱনেটি গাড়ী।